হেল্ল'। উম, কি কৰিছা?
এইয়া শুৱ পৰা উঠি মেলি, হেল্ল'।
ইমান দেৰি হৈছে নে, শুবাৰ উঠা আজি।
এ আজিকমান দেৰি হৈ গ'ল উঠা।
অহ, ৰাতি কি দেৰিকে শুলা নেকি?
ৰাতিও দেৰিকে শুৱা নাই, ৰাতি তোমাৰ এঘাৰমান বজালে শুলো টোপনি নিজে-নিজে টোপনি গুচি গ'ল, কিন্তু ৰাতিপুৱা উঠিবলে মন নগ'ল, বৰষুণ এজাক দি দিলে যে।
অহ, বতৰ তোমাৰ বেয়া কৰি আহিছে নহয়, বতৰ গাজনি মাৰিছে পুৰা।
উম, বহুত বেয়া কৈ আহিছিলে।
কিন্তু বৰষুণ ধলা নাই আকৌ সিমান মতে।
অ', বতৰো যেনেকে বেয়া কৰি আহিছে তেনেকে বৰষুণ না
বৰষুণ আগতে পুৰা বতৰ মাহত নে পুৰা গাজৰি মাহতে পুৰা আৱাজটো ফাটি ফাটি যায়। এইবাৰ পুৰা ঘুম ঘুমাইহে আছে।
উম।
আৰু বিজুলী পুৰা মাৰিছে।
বিজুলী পুৰা মাৰিছে, যিমানটো মানে বতৰতোৱে গুম গুমাইছে সিমানতো বৰষুণতো অহা নাই মানে।
অহা নাই আৰু তোমাৰ কাৰেণ্টটো কাটিলে কাটিলে এতিয়ালৈকে নাই মোৰ ফোনত চাৰ্জো নাই।
তাকে কাৰেণ্টটো ৰাতিয়ে কটা।
ৰাতিয়ে কথা মই চাহ যোৱ দিছিলো ৰাতি চাহ যে নহলে।
তাকে মও
ৰাতি বোলো চাৰ্জত দিম বুলি ভাবিছিলে চাৰ্জত দিম বুলি ভাবোতে কাৰেণ্ট টো গুচি গ'ল। তাৰ মই গম পালো আৰু কাৰেণ্টটো নাহে বুলি সেইটো কিণে আৰু থাকি দিলো আৰু। ফিফটি পাৰ্চেন্ট মান চাৰ্জ আছিলে।
চাহ খালা নাই? মোৰ এ থাৰ্টি মানহে আছে।
উম, মই চাহ নাই খোৱা মই উঠিছোহে।
অ', বাবাহঁত পথাৰলে গ'ল চাগে।
উম, দেউতাই সালফালে গ'ল মায়ে কঠীয়া অলপ তুলি মেলি আহিল লোগে বাৰু কঠীয়া তুলি আনি। এতিয়া ৰ'দতো তুলিবও নোৱাৰ যে সেইকাৰণে ঘৰলৈকে গুচি আহিলে।
অ'।
ভাত পানী বনাবলৈ লৈছে।
উম।
তোমালোকৰ মাহঁতে কঠীয়া ৰুব গ'ল নে কি?
অ', ঠিয়াৰ পৰা গল মই তোমাৰ মা লগৰ ৰাতিপুৱা সোনকালে উঠিলো উঠি চাহ তাহ খাই মেলি পথাৰত গ'লো, তাপা কঠিয়া সেইিনি থলোঁই তোালোকৰ দেউতাই এডৰা মাটতি বাবলৈ থিলে তাৰপৰা পথাৰ মাজত আছিলে তোমালোকৰ দেউাক মাতি পেলাই গ'লোঁ হাল বাবলৈ।
অ'।
তাৰ পৰাৰা কৈ থৈ আহি পেলাই আকৌ মাৰ ওচৰত গৈ কৈ পেলাই আহিব বুলি আকৌ ঘৰলৈ আহিছো আহি পেলাই মুখ হাত গিতা ধু তিয়া ঘৰত বহিছোঁ।
উম, তোমালোকৰ আজি কিমান মান বোকা দিছে?
আজি তোমাৰ এবিঘা দিছে মানে তোমাৰ মানে বৰষুণ দিলে আৰু কালি আৰু মানে পথাৰত এতিয়া পুৰা পানী হৈ গ'ল মানে যদি মাটি ৰুব নোৱাৰা হৈ আছে মানে। অ', আমাৰ দহ জেগা যেন পানীতটো বহুত হৈ গ'ল হাল বেয়া দিয়াৰ লগে লগে।
তাকে।
তেতিয়া মানে সেই দুড খ আজি ৰ'দ দিছে নহয় শুকাব কাইলৈ মানে ৰুব পাৰিব এতিয়া আজি বামৰডোখৰ ৰুইছে।
অ', দলনি জেগা যে হে
দলনি জেগাও অ', আৰু আমাৰ দুবিঘা মাটিত তোমাৰ পোট খাই গ'ল মানে গোটেই মানে ৰ হোৱনি হৈ গ'ল মানে যোৱা বছৰলৈকে ৰুই আছিলে এবাৰ ৰুব নোৱাৰোঁ।
অ'। ইমান হোৱনী হৈ গ'ল।
হোৱনী হৈ গ'ল মানে যলৈকে ৰুইছোঁ এতিয়া যলৈকে বোকা দিছে তাই লাষ্টৰডৰা মাটিটো মানে আঁঠুলেকে পানী।
অ', কালি বৰষুণ জাকত পানী অলপো হ'ল আক
হল হ'ল মানে আমাৰ ইয়াত ইমান বৰষুণ দিয়া নাই পাহাৰত বেছিকে দিছে না, নদীখনে মানে গোটেই পানী লৈ আহিছে।
অ', পাহাৰ ফালে, পাহাৰ ফালে বৰষুণতো বেছি বেছিকে দিয়াৰ কাৰণে পাৰ এতিয়া নদীৰত ঢলটোও বেছিকে আহিছে আহি পেলাই আহি পাই পানী দি সোমাই গৈছে
তাকেই।
তাকে ভাত পানী?
ভাত বনালে, ভাত খোৱা নাই মই গাটো ধুই পেলাইাহে ভাত খাম।
অ'।
অ'তাকে।
মইতো খোৱাই নাই মোৰ এতিয়া দিছে কাৰণ দেৰি উঠা।
উম।
মই তোমাৰ ধৰি পাঁচটামান বজাত সাৰ পাইছিলো, সাৰ পোৱাৰ পিছত মানে আকৌ শুই দিলো যে মানুহটো। সেইটো কাৰণে তোমাৰ এনেকুৱাকে টোপনি গুচি গ'ল যে এতিয়াও মোক জগালতহে মই সাৰ পাইছো মানে, নহ'লে মই সাৰ নাপালো
অ'। কোৱা কোৱা।
আজি তাকে ফোনটো চাৰ্জাৰ দিবলৈ যাবা নেকি?
অ', যদি যোৱা মোক কবা একেলগতে যাম যদি কাইম নাহে।
অ', ফোনটো চাৰ্জত দিবলৈ যাম, তাৰৰা ই সিহঁতৰ ঘৰ ওচৰতে কেৰমখন যে আছে
অ', চাহজত দি পেলাই আমি কেৰম খেলিব পাৰিম। যদি কোৱা হয় ভাত চাত খাই মেলি যাওঁ। অ নালাগে ঐ, ন নালাগে নালাগে কৰেন আহিলে।
আহিলে নেকি কৰেন।
আমাৰ ঘৰত মটৰটো দি থোৱা আছিলে, মটৰটো চলি গ'ল।
অ অ
তুমি চোৱাচোন কাই নাহিলে নেকি?
ৰবা-ৰবা মই চাইছো, কাৰেণ্ট আহিলে নে নাই।
অ আহিলে আহিলে।
অ কাৰেণ্ট নাহিলে অ।
ৰ'হ তোক আজি খাই পেলামগৈ গৈ। তাকে আৰু বাই জি-তি বকি আছে কাৰেন আহিলে পানী উঠাগে পানী উঠগে।
অ তাকে কাৰেণ্টটো আহোতে পানী খিনি উঠাই নথলে আকৌ পিছত আকৌ কাৰেণ্টটো গুচি গ'লে আমাৰ এইফালে ভৰসা নাই নহয় আকৌ কেতিয়া আহিবগে কাৰেণ্টটো।
তাকে।
তাকে তাৰপা এতিয়া ডিছপ্লে লগাবলৈ কেতিয়াকে যাবা?
বৃহস্পতি বাৰ যাম।
বৃহস্পতি বাৰে ন।
উম হেৰি কয় আমি তোমাৰ পইচা পাতিতো মোৰ হৈ যাব তোমাৰ আমি এঘাৰ আৰু তোমাৰ বৃহ-বৃহস্পতি বাৰ যে অ বৃহস্পতি বা যে, এই বজাৰ বাৰ নহয় য শুনছা নাই?
অ।
বৃহস্পতিবাৰ যে
আহ।
বজাৰ বাৰ হ'ব নহয় সেইদিনা খন, আমাৰ এইফালে বজাৰ বহিব নহয়।
অহ,
বজাৰ বহিব নহয় তাকে তাতে বজাৰলৈৈও যাব লাগিব।
অ, অ।
এ তাকে অক সোনকালে গৈ পেলাই আকৌ সোনকালে গুচি আহি
অ মানে নাই যত লগাম মে তাতে তোমাৰ টেবুল টেবুল ফেন এখনো কিনিম মানে।
অ, টেবুল ফেন এখনো কিনিবা?
অ, পাই যাম চাগে ন' তোমাৰ কম দামিখন ছশ সাতশ মানত?
ছশ সাতশ মানত পাব লাগে, টেবুল ফেন মানে
তোমাৰ দামীখন নহয় কিবা কম দামীখন বিচন ভিতৰত ভূঢৰাই যোনখন চলাব পাৰি।
মভিং নকৰা মানে সৰুখন। সৰু খন মানে মভিঙ উম,
অ, মুভিং নকৰাখন ন?
খন সৰুখনন যোন লোহাৰ টাইপ যেন থাকে পাংখা বিলাক।
অ, সেইখন পাই যাব চাগে সাতশ আঠশ মানত।
সাতশ আঠশ মানত অ, এইপিনে তোমাৰ ফেনখননৰ আঠশ মান ধৰি থৈছো,
অহ,
তাৰপা তোমাৰ এইপিনে তোমাৰ তেল ভৰাবলে ডৰশ মান টকাতো লাগিবই।
তেল ভৰাবলে ডৰশ নালাগে, ইয়াৰ পৰা এইকনহে।
হয় জানো? মই আকৌ মোবাইলটো আনিবলৈ সেইফালে যাবগে লাগিব নহয়।
মোবাইলটো-মোবাইলটো মানে তুমি ভাল কৰিবলৈহে যাবা হয় নাই?
ভাল কৰিবলৈ যাম, কিন্তু আগত-আগধৈ আনিবগৈ লাগ ন' ৰখি থাকিব নহয় আনিবগে লাগিব ন'। আধা বাটৰ পৰা এ, হ'ব একো নাই তেল ধই এশ এটা ধৰি দিছোঁ।
তেলতটো হৈ যাবাৰ তেলতটো কিবা এটা কৰি ভৰাই মেলি হৈ গুচি যাম হৈ যাব।
গুচি যাব মইপিনে আকৌ আমি কিবা এটা খাবই লাগিব নহয়।
অ, তাক
খ-খাবলৈ দু-দে-দুশ টকাামান লাগিব নহয় আমাৰ সেইফালে। অ সেইটো সেইটো সেইটো গোটাই থৈছো আৰু মই আৰু কেইটকামান আজিৰ ভিতৰতে ঘটো, ঘটি পেলাই তোমাৰ ৰিচাৰ্জটো কৰিব লাগিব।
তাকে মোৰ কালি কালি ৰাতি আজি মানে এই ৰাতি যে বাৰটা বজাত দেওবাৰ ৰাতি বাৰটা বজাত ৰিচাৰ্জ কাটিছে
অ,
তাৰ মই কালি দিনতে ভৰা থৰিছো কাৰণে বিশ্বাসটো আছে মই কালি পইচাটো পাই পেলাই ভৰাই থৈ দিলো।
অ, মোৰ মানে দহ তাৰিখে দিব দহ তাৰিখে পৰা মই তোমাৰপিনে মোবাইলৰ কভাৰ এভাৰ এা দি থোৱা আছিল দুশ টকা।
উম,
এ, সেইপিনে সেইফালেও পইচা লাগিব মানে আজি দিনটোৰ ভিতৰত পাঁচশ মান টকা গোটাব লাগিব।
অ, অ, কালি-কালি মোৰ চেন্দেল এযোৰ আনিলোগে চেন্দেলযোৰ ভাল নালাগিলে মানে আনিলো মানে কি হ'ল একদম মই দোকানীজনে কলে এইযোৰ চবে পিন্ধি আছে, আমাৰ চাৰিআলিতহে
অ'।
তাৰ পা হো ক'লে চবে পিন্ধি আছে কিবা কিবি তেনেকে কলে মই দেখিছো মানে চবে পিন্ধি থকা সেইটো কাৰণে গৈ পেলাই চেণ্ডেলযোৰ আনিলো। অনাৰ পিছত মোৰ মানে পচন্দ হোৱা নাই নহয় এতিয়া চেন্দেলযোৰ। তাৰ পা মায়েক ক'লে, মায়ে ক'লে এযোৰ ঘূৰাই দিবি গে বেলেগ শ্লিপাৰ আনিবি পাই যাম নেকি? এইযোৰ এইযোৰ মানে হেই প্লাষ্টিকত তই এযোৰ পিন্ধিব নালাগে, তেনেকে কলে তাৰপা বৰতা এজন আছিল লে বৰতা জনেওঁ কলে যে এই চেণ্ডেলযোৰ তুমি পিন্ধিব নালাগে এইযোৰ পিন্ধিলে একদম চকু আৰু মাথাৰ কাৰণে বেয়া বুলি ক'লে।
অ'।
আজি তাকে বোলো সলাই আনিমগে নেকি চেণ্ডেলযোৰ।
অ'।
মেইন কেছ মেইন কথাটো হ'ল কি হেৰি মই তাত গৈ পেলাই ক'লোগে মোক শ্লিপ পাৰ এযোৰ লাগে, তাৰ পৰা ক'লে শ্লিপাৰ এতিয়া আমাৰ ইয়াত নায়ে নহয়। এতিয়া এযোকে নিব পাৰা তেনেকে ক'লে। শ্লিপাৰ নায়েই বোলে দোকানত। এতিয়া মই পইচাটো উভতাই লওঁ নে নাই বেলযোৰ পিছতে আনিম ভাবি আছোঁ।
এ ক্ৰকসটো তোমাৰ ঠাণ্ডা দিনত ভাল হয় বেছিকে পিন্ধিবলৈ। আৰু শ্লিপাৰটো শ্লিপাৰটো গৰমত ভাল হয়।
অ' ক্ৰকসটো সেয়া এই ঠান গৰম দিনত পিন্ধিলে তোমাৰ এনেকে ভৰি তাৰ মানে একেৰাহে ঘামিয়ে থাকে। ঘামি থকা আৰু এই আমি তাতে পথাৰলৈ গৈ থাকো যে‌ পথাৰৰ মাটি- বোকা এনেকা নখৰ চুকত সোমাই আহে। তাৰ পিছত আৰু এইযোৰ চেণ্ডেলযোৰ পটকে নুশুকাই এইখন তিতা তিতা পিন্ধি থাকিব লাগে। সেইটো কাৰণে নখচোকোৱা বহুত হয় ক ক্ৰসটো পিন্ধি থাকিলে।
ঠাণ্ডা দিনত এক্সট্ৰাকে জোতা কিনিব নালাগে, তাতে আছে জোতা সেইযোৰ পিন্ধি পেলাই মোজা এযোৰ পিন্ধি দিলেই হয়।
অ' ঠাণ্ডা দিনত সেই ঠাণ্ডা দিনত তেনেকে কামত আহে। কিন্তু গৰম দিনত এ চবৰে নহয় ধৰি ললা নখ চকুৱাটো চবৰে নহয়। কিন্তু মানে এই বস্তুটো অকল মোৰ হয়, মই পিন্ধিব নোৱাৰো মানে ক্ৰকসটো।
অ'।
সেইটো কাৰণে মই এই চেণ্ডেলযোৰ মানে এতিয়া নিপিন্ধো ভালে হৈ আছিলে চেণ্ডেলযোৰ। কিন্তু এতিয়া নিপিন্ধো মানে পিছত পিন্ধিব লাগিব ঠাণ্ডা দিন আহিলে। এ মই শ্লিপাৰ এযোৰ কিনি ল'ব লাগিব।
অ' কিনি লবা, কিনি লবা। শ্লিপাৰটো অকমান দামতটো কম পৰিব তোমাৰ ক্ৰকসটোতকে।
অ' ক্ৰকসটোতকে শ্লিপাৰৰ দামটো কম।
উম্।
আজি এপাক চাৰিআলি ফালে গৈ তাকে সলাই আনিবগে লাগিব পটককে।
অ' তাকেই।
জাপানীক ষ্টাইলটো ভাল লাগে ইনে।
অ' গ'লে ক'বা যাম ওলায়।
তোমাৰ ঘৰত এতিয়া এনেওঁ কাম-চাম নাই নহয়।
নাই কেতিয়া যাবা সেইটো কোৱা, ভাত-চাত খাই মেলি যাবা নে?
ভাত-চাত খাই ইমান সোনকালে নাযাওঁ অকমান দেৰিকে যাম।
দুপৰীয়া টাইমত মানে ৰ'দ
অ' অকমান কেৰম খেলিবলৈ ওলাই যাম তেতিয়া দুপৰীয়া টাইমত, তাৰপা মই চেণ্ডেলযোৰ চেঞ্জ কৰি লৈ আহিম।
চেণ্ডেলযোৰ চেঞ্জ কৰি পিনে কেৰমো খেলিমগে কথা কেটামানো পাতিমগে।
অ' কথা কেইটামান পাতিমগে চ'ব হৈ যাব গোটেই কেইটা একেলগতে হৈ যাব।
এই একেলগতে হৈ যাব কাইলে। এনো স্কুলাৰশ্বিপ আমাৰ পইচা সোমা পইচা পেমেন্ট কৰিবলৈ আহিবই।
স্কলাৰশ্বিপৰ।
অ'
অ' অ' অ' স্কলাৰশ্বিপ পইচা পেমেন্ট কৰিবলে আহিব অ'।
তাকে। গৰম বন্ধ মাহতটো এতিয়া কেতিয়া যায় কেতিয়া যায় লাগিছে কলেজত থাকিলে মাহ যাবা কলেজলৈ যোৱা কলেজলৈ কলেজ কেইদিন মানে কেনেকে যায় গমেইে নাপায়।
কলেজ কিদিন কি আ তোমালোকে হেৰি হয় আকৌ এনেকে তোমালোকে ৰাতিপুৱা ধৰিলা আঠটামান বজাল আঠ আঠটা নটামান বজাত কলেজলৈ গুচি যায় এটাৰ দুটামান বজালৈকে কলেজত থাকি। তোমালোকৰ ধুনীয়াকে সময়তো পাহ হৈ গুচি যায় আহি পেলাই ঘৰত থাকিলে। গমে নোপাৱাৰ সময়টো কেনেকে যায়।
এতিয়া নোযোৱাই হ'ল নহয়।
এতিয়া গোটেই দিনডাল ঘৰত থকা। তোমালোকেতো তোমালোকেতো এতিয়া।